হেল্ল' আহঁ এই ভাত বনাই আছ
হয় নেকি কি বনালা আছিল
কি বনালানে এখন দাইল দাইল বনালো আৰু অলপমান চিকেন বনাই আছোঁ
অ
অ চিকেন খাব ইচ্ছাছে অ আৰু এই ঘৰতে লাগিছে ভাতকেৰ লাজে
অঁ
অলপমান ভাজি আছো উ অ কৰৰে লাগে ডেইলি ওলায় এক কেজিমান
অ
উম দে একটেই জান ওলাই অ আজি অলপ মানে সি অম্বুবচী মেলা হৈ আছে যে অ মে গৈছিলো ৰাতিপুৱাইে গৈছিলো বহুত ভিৰ হয় যে
অ
উ গধূলি বেছি ভাল লাগে অ ডক্টৰৰ তাতো গ'লো। ডক্তৰ তাত মানে সোনকালে হ'ল ব্লত বা ডাঙৰ মোৰ অলপ হেৰি হৈ আছিলে। এটা টেষ্ট কৰিব আছিলে সেই টেষ্টটো কৰি আৰু সোনকালে হোৱা কাৰণে আৰু। কামাখ্যালৈ গ'লোঁ গৈ আৰু। এ বহুত মানুহ সি গাড়ী সোমাব নোৱাৰি ভিতৰলৈকেতো খোজকাঢ়ি যাব লাগিব অ।
অ তাতোকে খাবও দিছে নহয়
অ খাব দিছে অবশ্য আমি খোৱা নাই এইবিলাক মানে দূৰৰ পৰা আহা মানুহ বিলাক আমি শুনো। ওচৰৰে হয় সেনেকে আৰু পাৰি খাব। হ এই পানী খাইছো পানীৰ বটল খাইছো চৰবত অ এনেই ব বাকী বিস্কুট দিছে কৰবাত ভাত খোৱাইছে কৰবাত কৰবাত আম দিছে কৰবাত কঠাল দিছে অ সেইবিলাক দূৰৰ। পুৰা হা বাব বিলাকক হাঁ অ দে দেখা পাইছোঁ অ। বহুত ভিৰ উম বহুত ভিৰ। অ তুমি যোৱা নাই।
মই যোৱা নাই মই যাব নোৱাৰিম।
অ'।
সেইটো কাৰণে যাম বুলি ভাবিছিলো। যাব নোৱাৰিম।
অ। পৰহি ভাঙিবই নেকি
আহ ভাঙিব
শুক্ৰবাৰে
অহ ভাঙিব।
উম
হয় নেকি।
এই গৰমো ৰাতিপুৱা অৱশ্যে বতৰটো মানে বহুত মানে মেঘা চৰণা হৈছিল বৰষুণ দিব বুলি ভাবিছিলো
অ অ এতিয়া মানে খুৰি কোনে ক'ত। ক'ত আছা ঘৰত
না নাই মানে ফুৰি আহি ঘৰত নগলয়ে আমাৰ এজনী বা। আছে এই বাজনী অ। বজনীৰ ঘৰত আহিছো মইয়ে এইবিলাক বনালো অ মই কো ভাতকৰে লাগে ইয়াতো লাগে মই ঘৰৰ পৰা অলপ লৈ আহিছিলো বাইদেউৰ ঘৰতো আছে বোলে অহ অহ। তাৰপিছত মই ইয়াতে বাইদেউক ক'লো তুমি মানে অলপমান হেৰি কৰা আৰু বাবুহঁতকে চ মইয়ে মানে ভাত বনাও অ সেনেকে মইয়ে বনালো
এনে বনালে ভাল লাগে ময়ো মানে বেলেগ বনোৱা নাই আজি চয়াবিনৰ ছৱজি এইকেইদিন মানে নিৰা। নিৰামিষ খাব লাগে বোলে নিৰামিষ খাই আছো
অ মই কিন্তু খোৱা নাই নিৰামিষ।
আহ নহয় চবেই খাব নালাগে মানে কিছুমানে নিৰামিষ খাব লাগে আৰু সেইটো কাৰনে চয়াবিনৰ চবজি বনাইছো। আৰু হয়। বেলেগ আৰু বিশেষ একো বনোৱা নাই।
অ',
যোৱাকালি বনাইছিলো মই কঠালৰ পিঠা।
অ, কথাটো বিষ কেনেককািব নাই যা
পথল মানে সেইটো গুটিটো ওলাই কিনে
উম,
কঠতো কঠলৰ সিচিখিনি, সেইখিনি মিক্সিত মাৰিছো।
অ'।
মাৰি কিনে একদম মিহি কৰি লৈছো। ই কৰি তাত মই অলপমান ময়দা দিছো। অকমান চুজি, চেনি, অকমান নিমখ। নিমখ দি কিনে মিহলি কৰিছো। আৰু মম ষ্ট্ৰেচটো আছে নহয়।
অ',
তাত অলপ - অলপ দি - দি গৈছো। এনেকৈ। ভাল লাগিছে, বস্তুতো নৰম হৈছি।
তোমালোকৰ ঘৰত সোমাম বুলি ভাবিছিলোৱে। দে ইফালেও সোমাও হয়। ইফালেও যে সোমাব লাগিব দেৰি হৈ যাব ইফালে ঘৰতো গুচি যাব লাগিব।
মই কৈছিলোৱে, সোমাই যাব পাৰিলা হয়।
অ, সেইকাৰণে অলপ দূৰ জাগাত বাবুকো ইয়াতে থৈ গৈছো। সেইকাৰণে সোমালো। আৰু শাহুমাও সোনকালে যাব ক'লে।
অ',
অল আজি আৰু অ, ঘৰতে আছে। আমি ভাত ইয়াতে আৰু বাইদেউৰ ঘৰত ভাত পানী খাই ঘৰত যাম আৰু গধূলিকে। অপাৰচন কৰি। কৌ জুলাই আহত, ছয় সপ্তাহত যাব দিছিলে। এ, ছয় সপ্তাহ হোৱা নাই, অ, চাৰি সপ্তাহ হ'ল।
অ, হয়নেকি?
চঙছে জুলাইত, মাজত দচ পোন্ধৰ তাৰিখ মানে যাব আৰু। অ, এতিয়া অ,
আজি ৰাতিপুৱা বৰষুণ দিছিল নিকী?
বৰষুণ দিছিলে অলপ কিনকিনিয়া তাইফৰ।
অ, আমাৰ ইয়াতে জোৰে দিছিল, জোৰে দিকিনে কমি গৈছিল। এতিয়া ৰ'দ দিছে। অ'। এতিয়া ৰ'দ দিছে।
তাৰছত আমাৰ যে ইমান ভিৰ আমি যে সেই এই বৰি পাৰা বুলি যে কয়, পানী যায়যে।
সেইফালে গ'লো।
গৈ পালাহিয়ে ম মানে। ব্ৰীজৰ তলেদি গৈছা? অ, অ, সেই ফালে শুইছা। বেছি টাইম শুৱা নাই ন?
অতেচ দে।
অ', অ', অ', কি আছে? ৰাতিপুৱা কেতিয়া আহিছা?
ৰাতিপুৱা ঘৰৰ পৰা নটা মান বাজাতে ওলাই আহিছো।
অ', ন তাতে আহিছা নেকি? সোনকালে আহিলে ভাল। সোনকালে হয়।
কি কাৰণে?
উম।
আৰু যাব লাগিব আৰু কেইদিনমানৰ পিছত। ৰিপৰ্ট আনিব তেতিয়া, অঁ তেতিয়া তোমালোক ঘৰত সোমাম দিয়া।
অঁ
মোটামুটি বিশ পঁচিশ দিনৰ, পাছত যাব লাগিব। অ ইমান দিন লাগি কিহবা লাগে সিহঁতে জানিব।
অ ঠিকে আছে দেখুৱাটো ভাল হৈছে।
অঁ ত ভাত বনোৱাই হ'ল খোৱাটো নাই?
খোৱা নাই এতিয়া মানে খাম আৰু।
অ কি গৰম, নাই নাই ৰেদি আছে আমাৰ। এ নাই মানে হেৰি বহাইছো ভাতকেৰেলা ভাজি সেইটো যে সেইটো অলপ মানে মানে জুইতটো মানে অলপ মান ল' ফ্লেমত দি থৈছো। লাহেকৈ ৰাতিপুৱা মই মানে দৌৰা দৌৰিকৈ বেছি ইমান নাস্তা খাব নোৱাৰিলো অকল চাহ আৰু বিস্কুট খাইছোঁ। ত ইয়াতে আৰু আহি পেলাই মিঠাই চিঠাই দি চাহ খালোঁ। খালোঁ এতিয়া ব্ৰেড মিঠাই সেনেকৈ চাহ খালোঁ আৰু। ৰাতিপুৱাবা সোনকালে আৰু দুৱাৰ দুক খাই যাব নোৱাৰিলো ন।
অহ
ইয়াতে আৰু ভালকৈ খালো, গৰুৰে গৰু আছে নহয়। গৰুৰ গাখীৰ অলপ লৈ আহিছিলো। সেই অঁ এইা গাখীৰেৰে চাহ খালোঁ অলপ। দোকানটো সোমালো কিন্তু এই চাহ নাখালো। ঘৰতে গৈ খাম আৰু অঁ অ অঁ বস্তু আনি পেলাই ঘৰতে খালোঁ।
অ ঠিকে আছে।
এইফালে ছে ইমান গৰমটো কম গাঁৱলীয়া ঠাই যে,
আমাৰ ইয়াতো নাই কিন্তু নহলে ফেনখন আৰু দি থাকিব লাগে।
অঁ। ইয়াটো মানে বতাহটো মাৰি থাকে। বতা মাৰি থাকে ধুনীয়া বতা মাৰি থাকে।
অ মাইনা অক এডমিশন
অঁ মাইনাই গৈছে এডমিচন কৰিব। এতিয়া মানে নাই এতিয়ালৈকে অহা নাই ফোন কৰিছো, দেৰি হ'ব।
দেৰি হব নেকি?
তাৰ মানে এখন কলেজৰ পৰা এখন কলেজত ট্ৰানঞ্চপাৰ কৰিব যে, অমান দেৰি লাগে বহুত ভিৰ হৈ আছে বোলে।
অহ
দেৰি হব। নাই নাই এই দাদাক এজন হৈছে দেউতাক গৈছে।
অঁ দেউতাকো কৈছে।
উম
অ ঠিকে আছে।
প্ৰথমতে লগালে কথা নাছিল, অহ পঢ়াটো। প্ৰথমতে লগালে কথা নাছিল।
অহহ।
ঠিকেই আছে। তোমালোকৰ এই বাইদেউৰ ল'ৰাটো এতিয়া ক'ত আছে?
আমাৰ বাইদেউৰ ল'ৰাটো?
অ আচবেন অ।
অ এইটা ক'ত চেণ্টাৰত ধৰিছে।
অ অ, এতিয়া ভাল হৈছে।
অহ ভাল হোৱা নাই। মানে এনেতো ভালেই, মানে নিজে ভাল হ'ম বুলি কলে। ভাল হয় আৰু মানে ভালেই। একো এই বেমাৰ-ছেমাৰ নাই।
বেমাৰ নাই ন? অ। মানসিক এইবিলাক টেনচনৰ কাৰণে হৈ যায়।
অ।
উম।
কোনোবা এতিয়া বিয়া-চিয়া নাই ন?
বিয়া এতিয়া নাই, মানে এখন এপ্ৰিলত আছিলে বিয়াখন নহ'ল। এতিয়া মানে নৱেম্বৰত হব, আমাৰ ওচৰৰে একেবাৰে।
আমাৰ এখন বিয়া আছে, কালি খুড়ী ফোন কৰিছিল। কোনো আহ মানে কোনোবা লতিকাৰ বিয়া। তাৰ মানে পুৰি বোলে পিঠা বনাব। জোৰোণৰ পিঠা খিনি ডাল লৈছে।
অ।
তাৰপিছত পিঠা অ। বৰা চাউলৰ, পিঠা নাৰিকল লাডু।
অ।
এতিয়া খুড়ী বা কেতিয়া মানে পিঠা খিনি বনাই।
অহ গৰমত অ অ। ভাল লাগে তুমি
অহ ভাল লাগে। মানে জোৰোণত আজিকালি পিঠা দিয়ে নহয়, পিঠা লাড়ু।
অহ দিয়ে। এ এতিয়া টাইমতটো নহয়, বিহুৰ বত অ বিহুৰ সময় হৈছে দে।
অ নিদিলেও হয় মানে, বিহুৰ ছিজনত দিলে ভাল লাগে। এতিয়া নিদিলে হয় বেলেগ বস্তু। অ পিঠা দিলে যে এ আন কমন বস্তু। চবে খাই ভাল পাব।
পিঠা বনাই দিয়াত এতিয়া আমি বনাব লাগিব আৰু নাৰিকল ৰুকিব লাগিব।
উম তিল ভাজিব লাগিব অহ।
অ তিল ভাজিব লাগিব। আজিকালি। গেছতে বনাব লাগিব। আজিকালি আৰু এইবিলাক পিঠা এখন দিলে ভাল লাগে, লাৰু এটা দিলে ভাল লাগে। কেক, বিস্কুট এইবিলাক ভাল নালাগে না।
ভাল নালাগে।
সেইটো কাৰণে খাই ভাল পাব। ঘৰুৱা বস্তু বিলাক ভাল লাগে।
অহ, ভাল লাগে মোৰ যে, ইমান খাব ইচ্ছা গৈছে। মানে বৰা চাউলৰ পিঠাটো।
অহ, তাত সেই তাত পাই নহয় গাঁৱত। অকমান লৈ যাই কিনে একো বনাব পাৰ।
অহ, বনাব পাৰি বনাও মই, এতিয়া মানে বিহুত বনাইছিলো। এতিয়া মানে, গৰমৰ কাৰণে মানে বনোৱাই নাই।
এইবিলাক বস্তু এইবিলাক বস্তু আৰু মানে অহ টাইমত ভাল নালাগে বিহুৰ বস্তু মানে বিহুতে ভাল লাগে, এতিয়া ধৰ দই চিৰাটো খাওঁ। কিন্তু, দৈ চিৰাটো সোৱাদটো নাপাওঁ।
আজি গাখীৰ আনিছো পুৰবি পুৰবি গাখীৰটো যে ভাবিছো গাখীৰটো দৈ। দৈয়ে কৰি থৈ দিম নেকি, দৈ পিছে পাইছিলো পেকেট নানিলো বোলা। হাতত ললো দৈ পেকটো তাথাপিটো মই নানিলো।
নহয় পুৰবী গাখীৰটোয়ে বনাব পাৰিলা না। মইটো এইটো মাজে মাজে মই বনাই থাকো।